ক'ত আছোঁ?
হেল্ল'।
ক'ত আছোঁ? হেল্ল'। ক'ত আছোঁ?
এইয়া ঘৰতে আছোঁ।
অ' চাহ তাহ খালি, মই এইয়া ঘৰতে আছোঁ বাৰু, তই চাহ তাহ খালী?
খালোঁ খালোঁ খালোঁ, তই খালী?
অ' মই তোৰ এই খালোঁ খাই পেলাই এতিয়া ভাবিছোঁ আহ জিহে গৰম পেলাইছে।
উম।
এটা কি কওঁ কি নকওঁ লাগিছে হেই বা।
এই নকবি এই বা
এতিয়া তাকে ভাবিছোঁ কি কৰোঁ। এতিয়া এই গৰমত আজি কিবা এটা কৰিব লাগিছিলে।
কেলে
হয়নে? হা হা?
ইয়াত মানে এতিয়া আমাৰ ইয়াত নোৱাৰিম। আমি সন্ধিয়া টাইমত ওলাই যাব লাগিব। হেল্ল'
হেল্ল'
শুনিছোঁ নাই, শুনিছোঁ নাই?
শুনি আছোঁ, শুনি আছোঁ, শুনি আছোঁ।
অ' অ' এ অ'
মই মই কৈছিলোঁ কি এতিয়া আমি খাওঁ নেকি? বুইছনে?